হেল্ল' হয় শুনি হয় হয় হয় শুনি আছোঁ।
শুনি আছা ন? বাকী খবৰ খাতি ভালে তোমাৰ?
হয় মই শুনা পাই আছো খবৰ পাতি আ ছো দিয়া ভালে।
অ মোৰো আছো আৰু ভালে। বাকী তোমাৰ আজি দিন উ দিনবোৰ মোৰ অকণমান লাহে লাহে গৈ আছে।
অ গৰম গৰম কেনেকুৱা পৰিছে?
গৰম আজি বহুত বেছি গৰম আছিল আজি।
আজি আজি বহুত বেছি গৰম দিছে ন?
উঠা শুই উঠোঁতে কিন্তু বৰষুণ দিয়ে ইয়াতে।
অ আমাৰ আমাৰ আমাৰ এইফালেও আমাৰ আমাৰ এইফালেও বৰষুণ দিছে বাৰু
হয়।
ৰাতিপুৱাই সময়খিনি অকনমান বৰষুণ দিলে। কিন্তু তাৰ পিছত আৰু যিটো বতৰ হৈছে। মানে একদম নোৱাৰা গৰম দিছে।
সেইয়াই সেইয়াই। বাকী তুমি কলে কলেজ চলেজ সে শুনা পাই আছানে?
অহ শুনা পাই আছো কৈ থাকা।
অ অ অ বাকিত অ বাকী তুমি কলেজ চলেজ যোৱাৰ পিছত ক'বাত ফুৰিব যাম বুলি ভাবিছা নেকি?
কৈছা
কলেজ যোৱাৰ পিছত ক'বাত ফুৰিব যাম বুলি ভাবিছা নেকি তুমি এনে?
অ কলেজ যোৱাৰ পিছত অ কলেজ যোৱাৰ পিছত অ মানে আমি এটা মানে হেৰি কৰিছো আৰু ভাবি আছো আৰু এঠাইত যাম বুলি এনে আঁহ আহ লগ বন্ধু কেইজনমান একেলগে লগ হৈ পিনে।
অ ঠিকে আছে ক'ত যাম বুলি ভাবিছা এনেই তুমি?
ডিমা হাছাও তুমজাং পিক যাম বুলি ভাবিছো।
কিমান মান পৰেনো? এনেই মানে পইচা কিমান মান লাগে তোমাৰ হিচাপত।
তাতে গ'লে পইচা তোমাৰ দুই হাজাৰৰ পৰা পঁচিশ দুই হেজাৰৰ পৰা পঁচিশ টকাৰ ভিতৰত তোমাৰ আহ গোটেই আহ খোৱা লোৱা ঘুৰা ফুৰা। থকা মিলা গোটেইখিনি হৈ যাব, দুদিনৰ দুদিনৰ ভিতৰত হৈ যা
অ মানে দুদিনৰ তোমাৰ মানে সেই হেৰি কি আ যাত্ৰাটো হ'ব আৰু তোমাৰ
অ অ অ দুদিনৰ যাত্ৰা গোটেই খৰচ খিনি মানে তোমাৰ।
খৰচখিনি পঁচিছশ মানত হৈ যাব আৰু ন? অঁ। অ ঠিকে আছে মানে সস্তাতে হৈ যায় আৰু ইমান বেছি পইচা নালাগে আৰু হয় হয়।
ইমান ইমান বেছি টকা নালাগে আৰু।
মানে ক'ব গ'লে যোনবিলাক কলেজত পঢ়া ছাত্ৰ ছাত্ৰী থাকে আৰু সিহঁতৰ কাৰণে মানে সেইটো এটা মানে ভাল অ অপচন, ইংৰাজী যোনটো অপচন বুলি কয় সেইটো হয় আৰু এটা অ অ উপায় হয় আৰু সেইটো এটা মানে দুই দিনৰ মানে তোমাৰ হেৰি কি আছিলে ভালো লাগিব।
অ থক অলপমান অ অলপমান মানে তোমাৰ তোমাৰ যে ব্ৰেইনটো আছে, অ তোমাৰ মগজ টো অলপমান অ তোমাৰ খালি হৈ যাব আৰু। বেয়া বস্তু বোৰ ওলাই ভাল বস্তু বোৰ সোমাব সেনেকুৱা আৰু এ তোমাৰ এ যি তোমাৰ দৈনন্দিন জীৱনত তোমাৰখন আছে সেইবোৰ তোমাৰ মুক্ত হৈ যাব তেনেকুৱা আৰু। অ অলপ ঘূৰি ফুৰি থ লাগে আৰু অলপ ঘূৰা ফুৰাও কৰিব লাগে। শুনা পাই
শুনাটো পাই আছে অঁ অঁ ঘুৰা ফুৰা কৰিব লাগে বাৰু।
সেইটোৱে সেইটোৱে। সেইটোৱে, বাকি তুমি কত আছা এতিয়া ঘৰতে আছা। অ ঘৰত মানে গুৱাহাটীত আ
আহ গুৱাহাটীতে আছো।
অ মইয়ে গুৱাহাটীতে আছিলো পি
হয় নেকি? অহ অহ ওলাই আহিলে লগ কৰিব পৰা যায় বাৰু।
অঁ অঁ। অঁ মই গুৱাহাটীত
অঁ। তুমি কোনখিনি জাগাত আছা এতিয়া?
মই এতিয়া বৰ্তমান নাৰেংগী ফৰেষ্ট গেটত আছো।
অ ফৰেষ্ট গেটত আছা ন, তে আমি দুয়ো এতিয়া লগ কৰিব পাৰো আৰু।
অঁ এবাৰ লগ কৰিব পৰা যায়, যদি তুমি আহিব পৰা। তোমাৰ তোমাৰ ঘৰটো উত্তৰ গুৱাহাটীত ন?
উত্তৰ গুৱাহাটীতে।
অঁ অঁ অঁ। এ লগকৰিব এবাৰ ওলাই আহিব বা আৰু তুমি সেনেকে। এতিয়া? এতিয়া তুমি যদি ওলাই আহা দেন আমি চাৰে ছটা মান বজাত একেলগে লগ হব পাৰি পৰা যায় আৰু দু তাই, আহ এনে এবাৰ চান্দমাৰি চান্দমাৰি ফালে গ'লো।
হয় হয় হয়।
তোমাৰ এনেকে অ এনেকে উজান বজাৰ তেনেকে অ ঘুৰিব পাৰো আৰু।
অ ঠিকে আছে বাৰু। মই তোমাক এতিয়া হেৰি কি আছিলে এতিয়াতো আমি ফোন কৰি আছোঁ যিহেতু। অলপ চলপ আমি ক আমি আমি যিহেতু এতিয়া ফোন কৰি আছোঁ অলপ চলপ কথা চথা পাতি লওঁ আৰু আমি।
অঁ অঁ সেইটোয়ে অকণ
দৈনিক জীৱন জীৱনটোৰ ওপৰত যি যি চলি থাকে আৰু মানে সেই কথা বিলাকে আমি পাতি আছো আৰু, সয়াই। তোমাৰ এতিয়া মানে আজি দুপৰীয়া কি কি খালা তুমি?
এ দুপৰীয়াাই কি খাম আৰু, দুপৰীয়া তোমাৰ দালি তাৰে পিছত মাছ, মাছ বনাইছিল মাই, টেঙা টেঙাৰে মাছ বনাইছিল ঔ টেঙাৰে।
অ হ হ। মানে তুমি ঘৰত থকা দিনকেইটাত মানে পোৰা একদম তৃ প্তিৰে আহাৰ খিনি খাব পাই আছো।
অঁ তৃপ্তিৰে এসাঁজ বুলি যে
হয় হয়।
সেইটোয়ে আৰু তৃপ্তিৰে এসাঁজ খাই আছো আৰু। এই ক কলেজ কলেজ খোলাৰ পিছত আৰু হোষ্টেলত। গৈ পিনেতো আৰু ছাত্ৰ কোঠাত সোমাবলেটো আৰু সেইটোয়ে হৈ যায় ন খোৱা লোৱাতো। এইটো আৰু নিমিলে আৰু ম মন পচন্দ মতে।
হয় হয় আৰু কেতিয়াবা আমাৰ যিহেতু কলেজৰ খানাত। টো ইমান ভাল নহয় কেতিয়াবা আৰু পোক পাই কেতিয়াবা পাথৰ। পাথৰ পাই সেইকাৰণে মানে ইমান খাবও মন নাযায় আৰু ভালকৈ তাত।
অ সেইটোয়ে সেইটোয়ে প্ৰায়ভাগতটো আমাৰ বাহিৰত খাওঁতে।
অ দিনবোৰ যায় মানে দুপৰীয়াটোতো আমি ক'ব গ'লে বাহিৰতে খাওঁ আৰু। ভিতৰত মানে আমাৰ ভিতৰত মানে আমাৰ খোৱাই নাযায় মানে। সেনেকে আমাৰ পইচাটোও বেছিকে যায় আৰু।
পইচাটো বাপৰে বহুত পইচা যায়।
এসাঁজ যদি ভা বাহিৰত যদি ভাত তুমি খাব যোৱা তাতে তোমাৰ এশ। এশ টকা নহ'লে এশ বিশছ টকা হ'লেও লাগিবই মানে।
অ গোটেই দিনটোত যদি তুমি গোটেই দিনটোত যদি তুমি। এ হিচাপ লগোৱা তেতিয়াহলে তোমাৰ অহ। কমেওঁ অ দুশ টকা এটা লাগিব।
দুশ টকা এটা লাগেই মানে চলিব কাৰণে সেইটো কেতিয়াবা আকৌ কমেই হয়।
অ সেইটোৱে সেইটোৱে সেইটোও কম হৈ যায় কোনোবা দিনা ধৰি লোৱা আমি। কৰ'বাত ওলাই গলোঁ গোটেইজনে লগ।
হয় হয় হয়।
তেনেকুৱা তেতিয়াতো কমেই হয়।
কমে হৈ যায় মানে তেতিয়া মানে পইচাৰ মানে তোমাৰ হিচাপে নাথাকে। থাকে আৰু ক'ত কিমান উৰে আৰু পইচা।
সেইটোয়ে আৰু উপায় নাই আৰু মানুহ চোৱা পইচাটো হৈছে। এইটোয়ে মানুহৰ জীৱনত আহ তম চল চলাচল কৰা এটা মাধ্যম।
হয় হয় হয়।
ত তুমি এতিয়া সেইটো তুমি জীৱনতোত তুমি কমাব কম। মানুহে পইচাটো কমাই এ মানে খৰচ কৰিবৰ বাবে।
হয়- হয় -হয় -হয় - হয় -হয় - হয়
হয়, সেইটোয়ে আৰু পইচা আহি থাকিব যাই থাকিব কিন্তু আৰু জীৱনৰ- জীৱনৰ যিটো যিটো সুখ হয় নে যিবিলাক মুহুৰ্ত সেইবোৰ সেই
জীয়াই থাকিব -জীয়াই থাকিব লাগে মানে জীৱনটোত যোন কেইদিন আছো আৰু ভাল
যি কেইদিন আছ সকলোৱে হাঁহি সুখে আৰু ভালদৰে মানে উপভোগ কৰি কিনে জীয়াই থাকিব লাগে মোৰ মতে সেইটোয়ে আৰু।
কথা এটা ক'লা মোক আজি
অহ
এইটো কথা মানে আৰু মনত থাকিব আৰু মোৰ যে এটা এজন লগ আছিল মোৰ তেওঁ মানে মোক এইটো কথা অহ, এইটো শুনা পাইছনে তুমি হেল্ল',
অহ, হেল্ল',
মোৰ মনত থাকি যা -মনত থাকি যাব আৰু মোৰ এইটো কথা তুমি যে মোক একদিন কৈছিলা এনেকে। এজন লগ এজন আছিল মোৰ এনেকে কথা কোৱা বুলি মানে যিহেতু মানে- মানে যিহেতু এতিয়া লগৰ মাজত আমাৰ কলেজত থাকিলেই হে মানে হেৰি কৰা যায় আৰু মানে হেৰিত থাকা যায় আৰু মানে একেলগে থকা যায়। হয় -হয় -হয় এতিয়া মানে আমি যিহেতু এতিয়া কলেজত নাই ঘৰত আছো চবেই দূৰত -দূৰত আছো সেইকাৰণে মানে ইমান বেছি তোমাৰ স্পৰ্শত আহা নাযায় আৰু।
হা -লগ পোৱা নাযায় আৰু গোটেই কেইটাই মানে অহ, তেনেকুৱা এতিয়া গোটেই কেইটাৰে ঘৰবোৰ অলপ দূৰে
দূৰে -দূৰে মানে ক'ব গ'লে এতিয়া চোৱা এতিয়া আমি যোনকেইটা আছোঁ কলেজৰ লগ বন্ধু চবেই মানে চবেই বেলেগ- বেলেগ জেগাতে থাকা ঠাই
অহ, সেইটোয়ে ওচৰ - পাজৰে - ওচৰ- পাজৰৰ পৰা নাথাকে ন' চবেই বেলেগ এখন দেশৰ এখন এ এখন দেশৰ এখন ৰাজ্যৰ বেলেগ- বেলেগ চুকৰ বেলেগ- বেলেগ কোণ পৰা আহে ন' চুকে কোনে পৰা আহে তোমাৰ বেলেগ -বেলেগ জিলা হ'ব তেনেকুৱা টাইপৰ পৰা আহে।
সেয়াই- সেয়াই সেইকাৰণে মানে লগ- চগ এইকেইদিন মানে অকমান খালি -খালি লাগে আৰু দিগদাৰ হয় মানে।
এইটোৱে।
বাকী তুমি কোনদিনা যাম বুলি ভাবিছা কলেজ?
মই ছয় তাৰিখে যাম। ৰবিবাৰে যাম অহ অহা -অহা ৰবিবাৰে যাম।
অহ - অহ ছয় তাৰিখ নহয় অহ সেইটোতো পাঁচ তাৰিখ হ'ব ৰবিবাৰে।
অহ, ৰবিবাৰ পাঁচ তাৰিখ হব ন'?
অহ, পাঁচ তাৰিখ হ'ব -পাঁচ তাৰিখ হ'ব ময়ো সেই পাঁচ তাৰিখে যাম বুলি ভাবিছো আৰু।
অহ, চানডে -চানডে মানে ৰবিবাৰে অহা ৰবিবাৰে পাঁচ তাৰিখে গুচি যাম আমি। বাছতে যাম চাগে আহ তোমালোক -তোমালোকো যাবা নেকি মানে
অহ - অহ - অহ, হয় -হয় ময়ো বাছত যাম বুলি ভাবিছো বাছত সেই ফোন কৰিছিলো মই বাছৰ ড্ৰাইভাৰটো নধৰিলে ফোনটো মানে। আৰু একবাৰ -আৰু একবাৰ কৰোতে ক'লে কি কালি ৰাত তিপুৱা কৰিবা বুলি টিকটটো এতিয়া যদি আকৌ কালি ৰাতিপুৱালৈকে যদি টি টিকট যদি নাপাওঁ আমাৰ দিগদাৰ হ'ব ন' কথাটো।
অহ, সেইটোৱে -সেইটোৱে।
সেকানে মানে আও
আৰু সেই দিনাই যাব প্ৰায় সকলোবোৰ অহ ল'ৰা- ছোৱালী সেইদিনাই যাব
হয় -হয় সেইদিনাই যাব সেয়াই আৰু ভাবিছো আৰু যদি বাছত যদি যোৱা নহয় তে আৰু ট্ৰেইনতে গুচি যাম আৰু।
অ অ অ ৰেল অ ৰেলত গ'লে। টা ভাল আকৌ অ পইচাটো অকনমান কমত। হৈ যায় পইচাটো পইচাটো অলপ বাচি যায়।
সেয়াই ৰেলত মানে তোমাৰ মানে এতিয়া। কি হয় মানে বিভিন্ন ধৰণৰ মানুহো লগ পায় মানে ৰে'লত গ'লে গম পাইছানে। মানে তোমাৰ এ এতিয়া আমি যদি যায়ও ভাল লাগে আৰু মানে। এতিয়া ধৰি লোৱা আমি যোনবিলাক হেৰি কয় কি আছিলে দৃশ্য মানে ৰেলৰ পৰা যোনবিলাক দেখা। মানে সেইবোৰ মানে তুমি বা।
মনো মনোমোহা মনোমোহা দৃশ্যবোৰ তুমি নিজাববীয়াকৈ। উপভোগ।
উপভোগ কৰি যাব পাৰা আৰু আৰু মানে বাছত গ'লে মানে সেইটো মানে তোমাৰ দেখা নাযায় আৰু ইমান।
অ অ সেইটোয়ে সেইটোয়ে বাছত আৰু বাছত বাছত গ'লে এটা ভাল তুমি মানে একদম আৰামত যাব পাৰা আৰু পুৰা এ বাছৰ বাছৰ চিটত। পুৰা একদম শুই পিনে একদম আৰামত যাই থাকিব পাৰা সেইটো ভাল বাছত।
অ পইচাটো বেছিকে যায় আৰু বাছত ক'ব গ'লে তোমাৰ এই হেৰিও থাক- কে টি আছিলে এ চি ও থাকে ৰেলত বাৰো ই ৰেলত বাৰু আমি যদি যাওঁ এতিয়া যদ- টি আমাৰ শ্লিপাৰত যোৱা হয় তেতিয়া আৰু এ চিটো নাপ- ৰেলত গলে দুয়োৰে মানে দুয়োৰে মানে বেলেগ বেলেগ মজা আছে আৰু গম পাইছ-
অ সেইটোয়ে সেইটোৱে তোমাৰ তুমি তুমি মজাটো ল'ব জানিব লাগিব।
জানিব লাগিব মানুহে আৰু সেইয়াই আৰু দিয়া তে এতিয়া ৰাখিছো বাৰু
অ অ এতিয়া আমি আমি কথা পাতা কিমান।
আমাৰ কথা পতা হ'ল মানে দহ মিনিটতকে ওপৰে হ'ল আৰু ক ব'লে গ'লে।
অ দহ মিনিট মান হ'ল ন অ তেতিয়াহ'লে ৰখাই ভাল হ'ব মোৰ।
হয় অহ অহ দিয়া দিয়া তে দিয়া দিয়া অ লগ পাম দিয়া লগ পাম।
দিয়া দিয়া দিয়া